এ আছোঁ তই কি কৰি আছ?
মই আছো ঘৰ শাৰী আছো।
অ ঘৰ সাৰি আছ, অ ঘৰৰ চৰ সাৰিলো আজিৰ দিনা হাতৰ সুধি কাম কৰে নে নকৰে?
উম কৰে আমাৰ কালিয়ে আধা কাপো ধুই থোৱা গ'ল তাৰ পাছত ঘৰো মচি থলো। এই কালি স্কুল বন্ধ আছিলে কাৰণে ভাল হ'ল আও নহলে আজি আকৌ স্কুল আছিলে নহয়। নহলে নোৱাৰিলো হয় যে, টাইমে নাপাও সেইটো কাৰণে কালি আধা কাপোৰ ধুই থৈ দিলো তাৰপিছত আকৌ ঘৰ টো মুচি থৈ দিলো, তাৰাছতেই আজি আকৌ ৰাতিপুৱা আ ধুৱা কৰিছোঁ আও এতিয়া সে কাপোৰ কানি সামুৰি ঘৰ চৰ সাৰি আছো। তোমালোকৰ
হা
তোমালোকৰ
আমাৰো কৰিলোঁ যেনিবা। আহ আমাৰ আমি মানুহ নহয় হাতৰ সুধিতো আজিকালি আকৌ বহুত মানুহে নামানেই ন কিন্তু আমি মানুহ এতিয়া, অ নামানে নহয় বহুতে। আমি মানোহ, উম এই কিন্তু অ আজি ভাত খাব নালাগে আচলতে আহ ফল মূল খোৱা
ফল মূল এনেও খাই থকাই হৈছে যেনিবা এইকেইদিন আম লেতেকু কঁঠাল তেনেকে খাইে আছো আকৌ আজি হেৰি গা গাখি খাব লাগে বোলে হেনো আগতে অ কাহঁতে কয় আমাৰ দেউতাই এতিয়াও কয় কয় সেয়া গাখীৰ খাব লাগে বোলে কচু পাতত কলা কচু পাতত অ আমাৰ একে কলা কচুপাত কিনি আনি হয় ছিগি আনিছে কচুপাত একে কোলা কছু যে পাত ছিগি আনি ধুইছে ধুই আকৌ গাখীৰ তাত বাকি পেলাই খাইছে অ অ সেইটো বোলে নিয়ম হেনো আৰু আজি ফল মূল খাব‌ই লাগে আজি ভাত খাব নালাগে কিবা পিঠা গাখীৰ এনে কঁঠাল দি পেলাই পকা কঠাল দি পেলাই খাই বোলে।
উম
উম তেনেকৈ কিন্তু আগত খাইছিলোঁ কিন্তু এতিয়ালৈ আৰু সেইবিলাক কৰিবলৈ মানুহৰ দেখোন টাইমেই নহয়গৈ
উম
আৰু এনেও গা চাবিলাক ভাল নহয় যে ইমান কৰা নাই আও। যি পাইছো তাকে খাই আছো আও অ নামানেই অ। কিন্তু আগৰ পৰম্পৰা সেইবিলাক হত মানি কিছুমান ভালো লাগে।
উম
উম কিবা এটা উ মানে নিজকে ভাল লাগে। অ চুব নোৱাৰা হ'লে। আগতে চুব নোৱাৰা হলে একো খাবই নিদিয়ে মাটিতো শুবলৈ নিদিয়ে আও মাটিত এ মানে খালী ভৰিয়ে খোজকাাঢ়িব নিদিয়ে চেণ্ডেল পিন্ধি খোজকাাঢ়িব লাগিব। আকৌ হেৰি পানী ওপৰত তুলি থোৱা হব লাগিব মানে শাত নালাগা আগতে যিখিনি পানী ওপৰত তুলি থব সেই পানী খাব লাগ- সে পান গা ধুব লাগিব আৰু যি যত খোৱা বস্তু হব সেইখিনি বস্তু মা- মাটিত থব নোৱাৰিব ফল মূল আদি কৰি চব চাঙত থৈ দিব লাগিব ওপৰত তেনেকুৱা আছিলে আৰু যা জলপান পৰা ধৰি আৰু যি খাব মানে হাত ত কিইদিনত সকলো খোৱা বস্তু একে চাঙৰ ওপৰত ধুনীয়াকে মানে আগতে থৈ দিয়ে আকৌ খাওঁতেও মানে মাটিত থৈ পেলাই খাব নোৱাৰিব একে ওপৰতে খাব লাগিব তেনেকুৱা নিয়ম আজিকালি মানুহে সেইখিনি নি- নিয়ম নামানি কিন্তু মই কেইবামান পাইছিলো তেনেকে মানে হাততে চোৱা হওঁ নহয়।
অ মই হৈছিলো এবাৰ নে দুবাৰ এবাৰেই হৈছো মই হাতত যোৱা
মই দুবাৰ নে তিনিবাৰে হৈছো কিন্তু এতিয়া আমি মানুহ যে তাৰ পৰা এতিয়া মানিলে কি হ'ব পতক চোৱা হৈ যাওঁ আমাৰো তেনেকেতো আৰু খোৱা বস্তুতো আমাৰো জমাই পেলাই বা ওপৰত থৈ নিদিয়ে বা পানী দুনি অ তেতিয়া কি হয় এই আমাৰ ওচৰৰে কি ঘৰ বামুণ কি ঘৰ গোঁসাই কি ঘৰ আছিলে নহয় সিহঁতৰ আকৌ অ বিধৱা মানুহ থাকিলে খুব মানে নহয়। সিহঁতৰ যে বস্তুবিলাক যে থৈ দিয়ে সেয়া বস্তুকে আকৌ উ হেয়া যেতিয়া দেউতাই কয় গৈ আমাৰ এই এনেকুৱা নুকা হল বুলি কয়। একে খোৱা বস্তু পৰ্যন্ত পানীৰ বটলত একে ভৰাই পেলাই একে মোৰ কাৰণে একে দি দি পঠিয়াই দিয়ে। সেইকেইদিন একে পুৰা আজা দিয়া আও সিহঁত তাতে যি খায় আৰু দৈ খালে দৈ দিলে এৱা খালে গাখীৰ এৱা গাখীৰ দিয়ে আকৌ গাখীৰ জা ঘৰ পা পা নিব সেইকেইটা দিন সেয়া গাখীৰ বোলে তলত খীৰাব নোৱাৰিব টিঙটোৰ ওপৰত আকৌ মোক পিয়া এখন পাৰি থৈ লব লাগিব তেনেকেহে খীৰাই বোলে।
মাটি খিনি চাগে চোৱা হৈ থাকে চাগে সেইকাৰণে
অ অ অ স্পৰ্শ কৰিব নিদিয়ে। বসুমতী আই মানে ৰেষ্ট লয় যে সেইকেইটা দিন। সেইকাৰণে মাটি চাতি খান্দিব নিদিয়ে, গছ পুলি ৰুব নিদিয়ে, একো কৰিব নিদিয়ে, একো গছৰ ফল মূল এটা ছিগিব নিদিয়ে আগতীয়াকে ছিগি কৰি থৈ থৈ দিয়া আও হাতৰ মানে অ হাতৰকেইদিন খাবলৈ কাৰণে, অ নাপায়। অ আজিকালি মানুহে নামানেই।
নামানে এতিয়াচোন গোটেই বজাৰত চোন সে শাক পাচলি বেছ-
অ বেছিয়ে আছে অ কতনো মানে এতিয়া কথাটো কৈছো আমি এতিয়া গুহ- গুখাই ঘৰত নোসোমাওঁ বা বন্তি চন্তি নলওঁ। চাকি থাকি একোৱো এ টো নকৰো ধূপ চপ ন হেৰিয়ে নকৰোঁ আৰু সেইকেইটা দিন মুঠতে আও। হে বে বা কিবা হেৰি নিচিনাকে থাকা নিচিনা যায় কিন্তু কথাটো এতিয়া কামাখ্যা মন্দিৰতটো এতিয়া হ ৰ যজ্ঞ আৰম্ভ অ অ জ্বলাই কিন্তু এটা কথা কিন্তু, নহয় জ্বলাই চাগে মানে জ্বলাই দেখিছ- কিন্তু বাহিৰতহে কৰে কিন্তু আ আচল যি মানে একদম মেইন মন্দিৰ ভাগ। সেই মন্দিৰ ভাগতটো অ সেই মন্দিৰ ভাগতটো বন্ধই কৰি দিয়ে বন্ধই কৰি দিয়ে তাত যদি যোগ্য বা তাত এগছি বন্তি এডাল ধূপেই নলগায় হা সেয়া মানুহে এতিয়া নিজে মনৰ সান্তনাৰ কাৰণে বাহিৰতে গৈ পেলাই লগায়। মা সেইকেইদিন জাগ্ৰত হয় হয় জাগ্ৰত হয় কিন্তু ধূপ ধূনা দি পেলাই মানে সেইখিনি তেওঁল তেওঁক মানে ধৰ আহ্বান কৰে, অ নহয় বাহিৰতে কৰে কিন্তু ভিতৰত নকৰে কৰে ভিতৰত টো মেইন মন্দিৰ ভাক টো বন্ধ‌ই কৰি দিয়ে, অ মানুহ হে যে কৈ থাকে যে মা এনেকুৱা হওঁতেও দেখোন মানুহে তাত পূজা যোগ্য কৰি আছে। জাহাৰে মেইন মন্দিৰ ভাগ দেখোন বন্ধ হৈ থাকে বাহিৰত নহতে এতিয়া মনত এ নিজে নিজে ভাবি পেলেহে কৰি আচ, হু যদি মেইন মন্দিৰ ভাগ অত যদি কৰিলে হেতেন তেতিয়া এতিয়া বোলে নাই মেইন মন্দিৰ ভাগতো কৰে, বাহিৰতো গোটেইখিনি চলিয়ে আছে। সমানে চলি
অহ
আগৰ মানুহে কয় বোলে দৰ্জা খন এ নিজে নিজে বন্ধ হৈ যায়। আৰু যেতিয়া নিবিতি হ'ব মা সেইদিনাখন নিজে নিজে বোলে খোল খাই যায়, অ সেয়া আগৰ মানুহে কিন্তু কয় কিন্তু এতিয়া বাৰু নাজানো সেইখিনি অ মানে সত্য সত্যতা আছে নে নাই বাৰু দেখাও নাই কিন্তু আগত কোৱা শুনিছো হয়।
অ মই ক আগতে ভাবিছিলো বোলো চুব নোৱাৰা হলে অকল ভাত নাখায় বুলি ভাবি জানিছিলো আৰু। তাৰপাছত তে আজি ফেচবুকত দেখিছো যে খালী ভৰিয়ে বোলে চুব নাপায় চেন্ডেল পিন্ধি থাকিব লাগে।
অ চেন্দেল পিন্ধি উম ভাতো খাব নাপায়েই। বেলেগ বস্তু খাবলৈ পায় কিন্তু ভাত খাব নাপায় মানে। ধৰ ফল মূল খাব লাগিব তেনেকে যাৰ মন গাখীৰ চাখীৰ তেনেকে, বা ড্ৰাই ফ্ৰুইট তেনেকুৱা বিলাক বস্তু খাই আৰু মই ভজা চাউল খায় সেনেকুৱা কিন্তু মানে ভাতটো নাখায়। ভাতটো মানে সিদ্ধ কৰি খাব নালাগে বুলি কয় আৰু নাখায় আৰু মানুহে। আগত কেইবাবাৰও মই তেনেকে পাইছো কিন্তু মানিছো ভালো লাগে দেই। ইমান ধুনীয়া ধুনীয়া সিহঁতে খোৱা খাদ্যবিলাক খাই আকৌ মোলৈকো দি পঠিয়াই দিয়ে।
মই আগতে ভাল পাইছিলো। মইও ভাল পাইছিলো। বুলো আগতে। হাতত চোৱ হালে ভাল লাগে, কিন্তু আজিকালি মই ভাত নোখোৱাকে একো থাকিব নোৱাৰো যিমানে যি নাখাওঁ ভাত নোখোৱাকে থাকিব নোৱাৰ।
আকৌ ভাত নোখোৱাকে থাকিলে গেছতটো বেছি হয় বোলো, পুৰা গেছ মাৰি দিব মূৰ ঘুৰাব। ফালে কিবা বমিয়ে হ'ল, এই কিবা এটাই হ'ল, হয় নে?
গেছ ছেছ বুলি অ গেছ ছেছ বুলি নহয় আও, মানে সেই বেলেগ বস্তু খাই মই ভাল নাপা পাওঁ দিয়া ভাতে খাওঁ আৰু হোৱাও নাই বাৰু এবাৰো। এবাটো গ'লে হয়, উম এবাটো গ'লেই নহলে যেতিয়া নহ'লো আৰু।
অ এইবাৰ সাৰালি আৰু অ সাৰিলি আৰু, আহাহা মানে সেই বস্তুতটো পাবলে ভাল লাগে মানে মানিবলে ন, মা মাক উ মাক কবি যে মা তোমাৰ লগতে মোকো পেলাই লোৱা মই তোমাৰ লগতে মই ব্ৰত খাাটিব পাৰো। হয়নে নহয়, কামাখ্যা মাক কৈ দিবা উম ভাল লাগে কি তা এই মানুহ বিলাক ইমান জাই ন, উম সেইকেইটা দিন মুঠতে আৰু একে কামাখ্যা ভৰ্তি হৈ থাকে, এ এনেও চোন কামাখ্যা মন্দিৰৰ মানুহ থাকে।
বিশচাছ কওক।
যেতিয়াই যোৱা যোৱা জন মানুহ দেখুৱেই দেখোন একে মানুহ ভৰ্তি ভৰ্তি হৈ থাকেচোন যাবলৈ, গৈছনে?
কলৈ? কামাখ্যা, এই নাই কামাখ্যা যাবলৈ বহুত মন আছে, যায় পোৱা নাই। উম গলো বৰদোৱা বহুত মৃত্যুঞ্জয় নাই মৃত্যুঞ্জয় আৰু মৃত্যুঞ্জয় যাবলৈ পোৱা নাই কামাখ্যানো ক'ত পাম আও। উম। দূৰ উম।
ভাল লাগে নহয়, চাবলগীয়া মানে কিন্তু কিবা এটা। বহুত দূৰ দূৰৰ পৰা মানুহ আহেত তো মৃত্যুঞ্জয় মন্দিৰ বুলি কওঁতে বহুত দূৰৰ পৰা মানুহ আহে। আমি গৈছো কেইবাবাৰো কিন্তু সেই ম বা ভিতৰত একোৱে কৰিব নিদিয়ে ভিতৰত এব এবাৰে সোমাইছো মানে, ভিতৰত সোমাবলৈ ইমান মানুহৰ ভিৰ বা কেনেকে যে সোমাইছো হেৰিয়াত গৈছিলো শিৱ ৰাতিত গৈছিলো। এ বহুত মানুহ হয় শিৱৰাতিত একেবাৰে মানুহৰ পৰা সোমা ব নোৱাৰি।
নোৱাৰে অ ঠাইডোখৰ বহুত হেৰি যে মুকলি যে পুৰা ৰ'দৰ দিনত
অ এই পোৰা গৰম মানে কি চাৰিও চাৰি গোটেই খিনি মুকলি, মানে কোনো অ গছ গছনি বোলা কোনো হেৰি নাই মানে, পথাৰৰ মাজৰ নিচিনা যে।
উম
অ জেগাটো হৈছে পথাৰৰ মাজত, সেইটো কাৰণে মানে কোনো চাঁ বলা বস্তু নাই কিন্তু ঠাণ্ডাত দিনত আকৌ গৈ বিৰাট ভাল লাগে তাত, ঠাণ্ডা দিনত অ বিৰাত ভাল লাগে, কিন্তু গৰম দিনত মানে তাত হেৰি নালাগে আৰু গৰমটো বেছি। একেলগে উম, বাৰু ভগৱানে যেতিয়া মাতিব তেতিয়াাই যাব লাগিব ন?
উম মাতিলেহে যাব পাৰি, এবাৰ হে জোন বা হতে লগ ধৰিছিলে প্ৰথম যেতিয়া প্ৰথম মৃত্যুঞ্জয় মন্দিৰ হেই হৈছে আও।
অ অ এই তেতিয়াও আমি গৈছিলো, সিহঁতৰ সৈতি একেলগে গৈছো আমি গোটেইখিনি, অ ৰাতি গৈছিলো, উম তাৰ পিছত আকৌ এবাৰ ম হেৰিয়াত শিৱৰাতিত গৈছো। উম তাৰ পৰাা আকৌ এবাৰ শাওণমহীয়া মেক শিৱৰ হেৰিয়াত গৈছিলো সোমবাৰ এটাত গৈছিলো তেনেকে গৈছো কিন্তু আমি
এ তোমালোক গলে মানে যোনবাই মোক লগ ধৰেই কিন্তু মই সে চুব নোৱাৰা হও মানে ম
অ সেইটোৱে যাবলগীয়া মানে নাই কিন্তু যেতিয়া যাবলগীয়া হ'ব একো অসুবিধা নহয় তেনেকে ওলাই পেলাই যাব পৰা যায় সেইটো কথা অ ঠিক আছে অ অ ঠিক আছে দে ৰাখো ন
অঁ হ'ব দিয়া